হেল্ল' অঁ কি খবৰ তোমাৰ?
ভাল। তোমাৰ কি খবৰ?
মোৰো ভালে আছোঁ।
কি কৰিছা পিছে?
এ দোকানলৈ গৈছিলো এতিয়া এই ঘৰলে গৈ আছো। তুমি কি কৰিছা?
মই এনেই বহি আছো ৰবা দিয়া নহ'লে আজি আমি আমাৰ কাৰ কি সপোন তাৰে ওপৰত কথা পাতো নেকি
উম পাতিব পাৰিম
অঁ তুমি কি হ কৰিব বিচাৰা জীৱনত?
মোৰতো সপোন এইটোয়ে আছিলে যে সৰু কালতো এনেকুৱা আছিলে ন যে গাঁওৰ হ'লে এইটো পুলিচ বনিম আৰ্মি বনিম আৰু ডক্তৰ ব এৰিলা আছে ন
হয় হয়।
সেইটোতো এতিয়া হোৱে নোৱাৰিলে এতিয়া সপোনটো সৰু চাইছিলো প্ৰথমত মানে মই ক্ৰিকেটৰ ওপৰত মানে বহুত হেৰি আছিলো মানে তাৰ মানে ক্ৰিকেট বহুত খেলিছিলো সপোন মানে মোৰ এইটোৱেই আছে ক্ৰিকেট এটাপ বুলি পিছত মই মানে খেলিছিলো আৰু তোমাৰ এনেকুৱা আমাৰ মানে গাঁৱ গাঁৱৰ পৰা খেল লো খেলিব গৈছিলো তাৰ পিছতে লাহে লাহে গ কিনে অলমান ডাঙৰলে হলো খেলিবৰ কাৰণে মানে ডাঙৰ জাত খেলিব গ'লো কিন্তু কি হ'ল পিছলে মানে মোৰ নৰ কাৰ মানে মই স ক কৰিব নোৱাৰিলো এতিয়াতো মই সেইটোৱে ভাবিছো নিজৰ ফিউচাৰটো তেনে ব্ৰাইট কৰিবৰ কাৰণে সেইকাৰণে মান ভাবি আছো এতিয়া বৰ্তমান মানে এটা বিজনেচমেন কম বুলি ভাবি আছো ম্তিটোৱে হোৱা ৰাখিছো
তুমি কি হব বিচাৰা
মইতো তোমাৰ সৰুৰ পৰাইৰ ডক্টৰ ম মোৰ বহুত ইচ্ছা আছিলে যে মানে মই মানুহৰ শৰীৰ হওঁক বা জীৱনু সিহঁতৰ শৰীৰৰ ভিতৰৰ কথাখিনি জান কন আৰু জানি কিনে মই যিমান পাৰোঁ সহায় কৰোঁ যাতে মানুহক সিহঁতৰ বেমাৰ আজাৰ হলে সহায় কৰোতো তেনেকে বহুত ইচ্ছা আছিলে ড্ক্তৰ হোৱাৰ ত' তাৰে ওপৰত মই এতিয়াও কৰি আছোঁ কিন্তু এতিয়া চোৱা যাও কি হয় ভৱিষ্যতে ভৱিষ্যতৰ কথাটো ক'ব নোৱাৰি দিয়াচোন যিমান পাৰোঁ চেষ্টা কৰি আছোঁ মানে মোৰনত তোমাৰ মানুহৰ শৰীৰৰ বিষয়ে জানিকেনে ন বহুত ভাল লাগে ভিতৰৰ কথাবোৰ যে ক'ত কেনেকৈ কি হৈ আছে এইবোৰ জানি কিনে তাৰ কাৰণে মই সেইকাৰণে সাইনছ লল
আচ্ছা তুমি চাইন্স ৰিছা
হয় হয় মই ছাইন্স লৈছোঁ কলেজত মই ছাইন্সত পঢ়ি আছোঁতো ত' তেনেকুৱা আৰু তোমাৰ সেয়া মানে মই যেতিয়া সৰু আছিলো এতিয়াও মানে মই আমাৰ স্কুলত বিজ্ঞান আছিলে ন মানে চব স্কুলতে থ দিয়াচোন যিটো বিজ্ঞান বিষয়টো আছিলে পঢ়ি কিনে বহুত ভাল লাগিছিলে মই বহুত ইণ্টাৰেষ্টিং পাইছিলোঁ ইণ্টাৰেষ্ট আছিলে মোৰ যে স কেনেকে হ'ল কিয় হ'ল আৰু কেনে এ এইটো সলনি কেনেক কৰিব পাৰি মোৰ এইবোৰ জানিবলৈ বহুত ইচ্ছা আছিলে তাই পিছত হি তেতিয়া মই কলে মেট্ৰিক পাছ কৰিলোঁ তেতিয়া মই মাকলো যে নাই মা মই ছাইন্স ল'ম মই ডক্তৰ হ'ব বিচাৰোঁ মায়ে ক'লে হ'ব মই ললো আৰু কিন্তু সেয়াই আৰু তুমি জানা ন ইমান কম্পিটিশ্যন ত' তাৰে কাৰণে মানে প্ৰত্যেকবাৰ অলপ অলপ মাক কাৰে মানে মই মানে ৰৈ গৈ আছো তেনেকুৱা কাছ টো নাই আৰু লগতে মই যিটো বছৰত প্ৰথম দিছিলোঁ সেইবাৰ নীটৰ পেপাৰ লিক হৈ গ'ল তাৰ কাৰণ তো কাট অফ বহুত হাই গুচি গ'ল
তুমি কোনটো বছৰে দিছিলা কোনটো বছৰেলৈ দিছিলা তুমি বাৰু
মই দুহেজাৰ চৌবিশত দিছিলোঁ। সেইটো বছৰতে নিটৰ পেপাৰ লীক হৈ গৈছিলে। গম পাইছ চাগে তাৰে পিছত অঁ। হয় নেটৰ বেপাৰ লিক হৈ গ'ল তাৰমানে তোমাৰ সেয়া এই এনেহলে তোমাৰ চছেভেন টুৱেণ্টি মাৰ্কচৰ হয় ন আমাৰ গোটেই পেপাৰ হ ট চেভেন টুৱেন্টি মাৰ্কৰ হয় টো এনেহলে পত্য প্ৰত্যেক বছৰ ছেভেন টুৱেণ্টি মাৰ্কসৰ ভিতৰত চেভেন টুৱেণ্টি কেৱল গোটেই ভাৰতৰ ভিত ত এজন বা দুজনে পাই কিন্ত মানে নিত্য পেপাৰ লিক হোৱাই চেভেন টুৱেন্টি মাৰ্ক তোমাৰ চিশটি চেভেন টা ষ্টুডেণ্টে পালে। ত এইটোতো হঠাৎকৈ মানে বহুত বেছি হৈ গ'ল ন আৰু তাৰ কাৰণে কি হৈছে কাট অফটো হাই গুচি গ'ল। মানে বস্তুটো কি হৈছে যে তুমি যদি আহ আগতে এখন মেডিকেলত চিট পাবলৈ গলে তুমাক পাঁচশ লাগিছিলে সেইটো বছৰত কি হৈ ছয়শ মান লগা হৈ গৈছে। ত কটোফাই গুচি গ'ল এতিয়া আমিতো দিয়াচোন। এনেকুৱা মেন্তেলিটিতে আ ছিলো যে মোক এই টো কলেজট। মই পঢ়িব বিচাৰো। ত মোক ইমান খিনি মাক সৰ মিনিমাম মোক লাগিব ত' মই তাৰে ওপৰত অনাৰ চেষ্টা কৰিম। ত' আমিতো সকলোৱে তেনেকেই পঢ়িছিলো কিন্তু কাটফাই হৈ যত চবৰে দিগদাৰ হৈ গ'ল সিমানখিনি মাস্ক নহাত আৰু মানে কি আছিলে। স্কুলত যেতিয়া মই পঢ়িছিলো ন বিজ্ঞানটো। তেতিয়া তোমাৰ চাইন্সৰ মানে তিনিটা ভাগ আছে ন। এটা ফিজিক্স এটা কেমেষ্ট্ৰি এটা যো ৱ কি কয়? বায়লজি মানে তোমাৰ পদাৰ্থ অৰ্থ বিজ্ঞান ৰসায়ন বিজ্ঞান আৰু জীৱ বিজ্ঞান সেইখিনি সময়ত মোৰ গোটেই কেইটাই সহজ লাগিছিলে কিন্ত মানে কলেজ আহাৰ তাৰপিছত মানে মোৰ ফিজিক্সটো অলপমান টান লগা হ'ল তাৰ কাৰণে মই ফিজিক্সটো টান লাগে মানে মেথছ আছিলে মানে মই মেৰ্চ ক্লাছ টেনৰলৈকে মেৰ্চখিনি ভালে পাৰু কিন্তু মানে ইলেভেনত অহাৰ তাৰপিছত ইণ্টিগ্ৰেশ্যন ডিফ্ৰঞ্চিয়েচন এইবোৰ আহি গ'ল। তাৰ কাৰণে মানে মোৰ সেইবোৰত অলপমান টান লাগ তাৰ বাহিৰে মই গোটেই খিনি। সহজ পাইছিলোঁ কিন্তু মই একমাত্ৰ ইণ্টিগ্ৰেশ্যন আৰু ডিফাৰেঞ্চিয়েচনটো বহুত টান পাইছিলোঁ। আৰু মানে ফিজিক্সত বেছিভাগ মানে হেয়াই ত তাৰ কাৰণ মই ফিজিক টান পোৱা হৈ গলো। ত মানে মোৰ ফিক্সত মানে মাস্ক টো কমি গ'ল। মানে এনেই বাকীবোৰত মই ঠিকে ঠাকে উঠাই আছিলোঁ ফিজিক্সত তেনেকুৱা উঠাব নোৱাৰা হৈ গ'লোঁ। তাৰ কাৰণে মোৰ মাক্স তেনেকৈ নাহিলে তো মানে মই চিট নেপালোঁ।
মে তুমি কি লিছিলে জানো?
অ হয়ি ল ক'চিং লৈছিলোঁ হয় হয় লৈছিলোঁ। মই এয়া লতাশিলত লৈছিলো তাৰ মানে মায়ে মায়ে মোক দোৰ জস্তি মই মানে কৈছিলো আৰু যে আমাৰ মানে কি হ'ল? মই মেট্ৰিক দিয়া বছৰতে মানে দেউতাৰ এক্সিডেন্ট এটা হ'ল ত' আমাৰ অলপমান ফাইনে বহুত বেয়া হৈ গল তাৰ কাৰণে মই মানে মই মাক কৈছিলো যে নেলাগে কচিং দিবলৈ মই ঘৰতে অনলাইন পঢ়িম কিন্তু মায়ে ভাবিলে আৰু যে আমাৰ আমাৰ অৱস্থা কাৰণ আমাৰ কি কয় অ এক্সিডেন্ হৈছে, এনেকুৱা প্ৰব্লেমৰ কাৰণে আমাৰ ছোৱালী তাতে পিছুৱাই নাথওঁ তাৰ কাৰণে সেইটো ভাবি কিনে মানে মায়ে মানে মোক জোৰ জবৰদস্তি কোচিং দিয়াই দিলে।
হয় হয় এইটো চব মা যোগাৰে একেই হয় ন থত। হেৰি একে ৰাখে ন কাৰণ পঢ়া শুনাতটো আৰু কাৰণ মা দেউতা যি যোনে যোনে পঢ়া শুনা কৰিছে বা যোনে কৰা নাই কিন্তু চবৰে স্থত এইটোৱে থাকে যে নিজৰ পোৱালী বিলাকে কেনেকে আগবাঢ়িব হয় ন?
হয় হয় ঠিকে কৈছা তুমি। আমাৰ সকলোৰে মা দেউতাই এয়াই ভাবে যে আমি যদিও আগবাঢ়িব নোৱাৰিলোও আমাৰ ল'ৰা ছোৱালীটো যাতে আগবাঢ়ি যাওঁক। ত ঠিকেই কৈছা তুমি মোৰ মায়ও সেইটো ভাবি কিনে দিলে কিন্তু মানে কচিনংটো যাই কিনে মানে বাকীখিনি থিকেই বুজিলো কিন্তু মানে সেই মোৰ ফিজিক্স তোহে মানে সদায় মই বাজি থাকি গলো ত' মোৰ মানে টান লাগে তেনেকে।
আচ্ছা তাৰমানে এতিয়া তুমি কৰি আছা?
এতিয়া বৰ্তমান কৰা নাই এতিয়া মানে ঘৰতে পঢ়ি আছো। কচিং এৰি দিছো মই এবছৰে লৈছিলো মানে ইমান আৰু প্ৰত্যেক বছৰ বছৰ পঢ়িবলৈ দিগদাৰ হয় ন তেনেকুৱা আৰু।
একো না চেষ্টা কৰি থাককা চেষ্টা কৰিলে পাৰিবা দিয়া বিশ্বাস ৰাখা। অঁ হৈ যাব তাৰ মানে মইো মই মইতো আৰু মানে এটা বিজনেচ কৰিব বিচাৰিছো ন, তাৰ কাৰণে মানে মই এতিয়া ইনকাম অলপ কম হয়, তথাপিও মই চেষ্টা কৰি আছো, অকমান মানে পইচা গোটাই কিনি মই এটা মানে কিবা এটা মানে যেনেকুৱা মই এটা থৰ্ট লৈছোঁ আৰু যে এটা গাড়ী লৈ কিনি গাড়ী লৈ কিনি মানে এইটো গাড়ীৰ লগতহে হেৰি কৰিম আৰু মানে কিবা ষ্টাৰ কৰি বিজনেচ ষ্টাৰ্ট কৰিম মানে টেম্পৰী নহয় মানে এনেকুৱা হ'ব লাগে বিজনেছতটো মানে দিনটো বাৰ মাহ কাম চলিব লাগে ন ম তেনে থট আছে মোৰ তেনেকুৱা কাম কৰিব বিচাৰো। কাৰণ মানে আজিকালিৰ জব বুলি ক'লেও মানে তেনেকুৱা নাই, চবতে এডুকেশ্যনে লাগে মেইনটো এডুকেশ্যন হয় ন? আৰু চবৰটো লাইফত ছেম নহয় যে পঢ় শুনাতো চবেবে চবে সেইকাৰণে মোৰ থটটো এইটো যে মই জব বুলি কোৱা বস্তু মানে কৰিবলৈ বিচৰা নাই, কিন্তু তথাপি এতিয়া উপায় নাই কৰিবতো লাগি আছে। কিন্তু ভৱিষ্যতে যিয়ে নহওক মানে অকণ পইচা গোটাই কিনে মই মানে ম এটা বিজনেছ কৰিব বিচাৰো। কিন্তু বিজনেছে মানে মোৰ ঘৰৰ কডিচন মানে এটা ষ্টেবল লাই জিয়াই থাকো আৰু এনেকুৱা বিচাৰো আৰু। সেই কাৰণে মই চেষ্টা কৰি আছো এতিয়া। চ ভগৱানৰ আশীৰ্বাদৰ যদি হৈ যায় ত ঠিকেই আছে। খালি নিজৰ পৰা হেৰি নুগুচাওঁ আৰু চেষ্টা কৰি আছো।
হয় ঠিকেই কৈছা লাগে লাগে নিজৰ লাগে আৰু আজিকালিৰ দিনতো তো তোমাৰ প পইচাই চব হৈ গৈছে।
সেইটোতো আজিকালি দিনে পইচা, উম পইচা নহলে আৰু একো কৰিবতো নোৱাৰি। ক'ৰবাত যদি আমি কিবা কৰিব বিচাৰোঁ পইচা নিদিয়াকে তো নহয়। চব জাগাতো মানে এনেকুৱাই হৈ গৈছে মানে মেক্সিমাম হৈ য মানে মেক্সিমাম কব পৰা যায় তাত। কাৰণ চব জোগাতে এনেকুৱা হৈছে যে পইচা দিলেহে তুমি পাবা পইচা দিলেহে তোমাৰ কামটো হ'ব নহলে নহয়।
হয় হয় ঠিকেই কৈছা তুমি। পইচা নহ'লে আজিকালি একোৱেই নাই।
এতিয়া চেষ্টা কৰি আছো আশা কৰো যে তুমিও মানে তুমি যি বিচাৰা এইটো তোমাৰ হৈ যাওক নহ তুমিও মানুহৰ ভালেই বিচাৰিছা এতিয়া, হয় হয় তুমি মানুহ মানুহৰ ভালেই বিচাৰিছা তুমি ভালে কাম কৰিব বিচাৰিছা, হওক তোমাৰো হওক ভালেই হওক, বো ঠিক আছে দিয়া ন
অ অ ঠিক আছে দিয়া পিছ কেতিয়াবা কথা পাতিম দিয়া। ঠিক আছে দিয়া।